হেল্ল'।
অ', অ' তোমাক মই ফন কৰি আছিলো দেখোন।
অ' মই গম পোৱা নাছলো মই গাঁ ধুবা গেছলো।
অ' এটা কাম কৰো দে আজি এটা প্লেন বনাম দিয়া।
কি
অ তাইত তাত যাওঁ য আজি নহলি তাইক ফোন কৰি দিবা আজি তাই তাতে ভাত খাম বুলি ভাবি আছো
অ হ'ব দে হ'ব দে মই ভাবছিলো একেবাৰ তাতে যাওঁ বুলি কিন্তু যাবাই ভাব মনতে নাছিল কাৰ
অ দলতে এটা কাম কৰা তুমি ফোন কৰি দিয়া তাইক
অ মই দিম দিয়া
আৰু তাই বা ঘৰত আছে ন নাই হয় ন
আহ এনেই ফুটুকে গলেো নো হ'ব না
অ তাই আৰু কিবা কিবি আইটেম কৰব ন
আহ কষ্ট্তব
আহ আৰু ফোন নকৰাকে গলোও তাই বেয়া পাব।
অহ
আৰ সন্মানৰো কথা আছে।
অহ
তাই আৰু বেয়া পাব তহঁতে ফোন নকৰাকে কিয় আহিছা?
অহ
সেইটোৰ কাৰণে তাইও দেখোন কিবা কিবি জগাৰ কৰ্ব
অহ
এ যোগাৰ কৰে দেচোন ফোন নকৰাকৈ গেলি তাই দুখ পাব মনত
অ
ক'ব তহঁতি কিয়া ফোন ন কৰাকে আহিছা?
এহে এহ!
হয় না? ফোন কৰি কেনে আহিলি কিবা কিবি যোগাৰ কৰলি আমাৰো ভাল লাগব দেচোন এ নিৰামিষ আৰু কিমান খাম আৰু
নেতে
হয় না? ফোন কৰি দিলে অলপ কিবা কিবি আইটেম কৰ'ব
অহ! !
আৰু তা হতে আমি খাই আহিলি আৰু তাইকো ফোন কৰি মাতবা লাগ'ব
অহ
তাই আৰু অ বেয়া কথা হ'ব না সেইটোৰ কাৰলে অ তাইক নহললে কথাটো কম দেই আমাৰ প্লেনটো
তাতে কম দে
যিহেতু তাইৰ ঘৰত যামেই হয় নে?
অ
ন'কলি আৰু কথা ত বেয়া হ'ব পিছত আৰু কথাাতো গম পালি আমাৰ আৰ আৰু গোটাই গুচি যাব বন্ধু ত্ব
আহ
সেইকাৰণে তাইকও কম দে কৈ কেণে কম তাইকও কিবা কিবি অলপমান যোগাৰ কৰ'বা দিম লৈ যাবা দিম টিফিনত।
অহ
আৰু আমি যে শ্বপিং কৰবা যাম তাইকো কথাটো ক'ম দে
আহ তাই তই লৈ যাম দে আমি
আহ তাইও দেখোন সদায় কৈয়ে থাকে তহঁতে গেলি মোকো কবি মোকো কবি আমি আৰু কোৱা নাযায় আমি দুটাই যাম দিয়াচোন।
অহ
হয় না আমি তিনক্তাই যদি মিলি যাওঁ কিন্তু বিৰাট জমনি হ'ব।
আহ হা
বিৰাট ভাল লাগিব হলা।
আ
অ আৰু আমি যিখন হোটেলত থাকো আমি মিলা প্ৰীতিৰে পইচাটো দিবা পাৰিম।
অ অ।
হ'ব অলপমান চেভিঙ হ'ব তেতিয়া।
আ হে হে
অ হেৰি তাৰ পৰা আৰু আমি দাৰ্জিলিঙতে যাম দে নহ'লি
অ হ'ব দে যাৱ যদি পাৰ
আহ পইচাটো অলমান মিলাই লম তিনটায়ে
সাপ!
তাইকো অলপমান জগাৰ কৰবা দিম বেছি কৰি তেতিয়া আৰু তিনিটা হ'লি অলপ পইচাটোত হেই হ'ব
আহ এটাই দিব নালাগে বা দুটাই
অ বহুত ধুনীয়া বুলিব জাগাবিলাক
হয় নেকি
অ! মইতো দেখা নাই শুনা হে পাই আছো
ময়ও
অ তুমি কেতিয়াবা গৈছিলি না?
নাই নাই
অ ময়ো যোৱা নাই ময়ও শুনা পাইহে আছো
অ
তাকে ভাবিছো আৰু এইবাৰ যাম আৰু গোটাই চাই চাই আহিম আৰু
অ যাবাতো নাপাওৱে
অ যাবাতো নাপাওয়ে সময়ে নাপাওঁ।
অহ!
অ সেইটো ঘৰত থাকিলি আৰু নাজানা এইটো আন সেইটো আন আলহী। সি আহি থাকে, এ সেইটো কাৰণ, এনও মাথা চাথা বেয়া হৈ যায়। তাকেই তোন, অ সময়তো কবা, সে ভাত হ'ব যি যাম, তুমি মক ফোন কৰবা, মক লৈ যাবা, একেলগে দুয়োটাই ওলাই যাম।
অ', অ'।
ওলাই যায় আৰু, ভাত চাত খাই আৰু গধূলি গধূলি আমি আহিম দে দুয়ো।
অ হ'ব দে।
আহি কিনে একবাৰ ৰাস্তাত দেখি যাম দেই, কথা চথা পাতিম, এক কাপ গধূলি চাহ তাহ খাম দুয়ো।
অ।
ভাল লাগব আৰু ঘৰত আৰু কি কৰি থাকিবা।
অ'।
সেইকাৰণে তুমি অলপ ফোন কৰবা, মই ওলাই যাম, একেলগে যাম দে দুয়ো। অ' আৰু কোনদিনা যা চ কৰবা, কবি কথাটো।
অ কম দে।
আমি যাম তিনকটাই মিলি একেলগে।
অ।
আৰু এই সেইকখন দোকানত যাম দে ন'লি।
তাই দেখোন গম পাই ।
ব'ল হয়, তাই যে সদায় কৈ থাকে। আৰু কৈ থাকিলে আৰু বেয়া লাগে ল সদায় কৈ থাকে, মোক লৈ নাযা তহঁতে ক'ৰ পেৰে আনা কাপোৰ।
অ।
সেইটো কাৰণে আৰু বেয়া লাগে না।
অ।
সেইটো কাৰণে তাইকো লৈ যাম দে এইবাৰ আৰু, নেক্সট মান নেনো দে। চিনি পাব নহয় তাই নিজে নিজে যাব দে। নিজে নিজে যাব দে তাই। এ সেইকাৰণে আৰু বা চিনাকি কৰি দেওঁ দে।
অ।
সেই আৰু ভাবি আছো আৰু মইয়ো।
অ।
তাইও ইচ্ছা কৰি থাকে হয় না।
অ, তাই বহুত কয় তো, মোকো কয়, তহতে গেলি লৈ নাযা, মোক তহতে গি মোক লৈ নাযা।
এ এই এইবাৰ লৈ যাওঁ দেই, নেক্সট বাৰ আৰু লৈ নাযাওঁ তাক চিনাকি কৰি দিম, তাই নিজে নিজে যাই থাকিব দেই।
অ।
কিয়নো আমাৰো সময় নাথাকে না।
অ।
সময় থাকিলি বেলেগ কথা, এতিয়ান মোৰো সময় নাথাকে, কেতিয়াবা মোৰ সময় থাকে তোমাৰ সময় নাথাকে।
অ।
সেইটো কাৰণে এ আজি আৰু সময় সেনেকে পাইছোঁ আৰু তিনকটাই মিলি যাম।
আ
তেলকা আৰু উ আহ যে মাৰ কথা পাতাওঁতে-পাতাওঁতে, আজি, মানে, কিবা টোপনি লাগি আছে।
আহ
এই বতৰটোৰ কাৰণে
কৰি আছো ছে
অ', আজি মোৰ ৰাতিপুৱা টোপনিয়ে যোৱা নাছিল, গৰমৰ কাৰণে
অ', গৰমো বহুত পৰিছে, দে
অ', তোমালোকৰ ফালে কেনেকুৱা গৰম?
ক'বি নে? আৰু কিমান গৰম
হয়, দেই। একেই হৈছে কথাটো
অহ, হা-হা।
এ, বৰষুণকেই আৰু ইন্তেজাৰ কৰি আছোঁ। আৰু, বৰষুণ দিলে, অলপ ভাল লাগিব বোলো আ, বৰষুণে দেখোন নেদেখে
ষুণকেই ইণ্টেজাৰ কৰি আছো
এ, অ', তাকেই তো। আমি যাবাৰ দিনা, আৰু বৰষুণৰ কাৰণে ইন্তেজাৰ নকৰিবি। বৰষুণ দিলে, আৰু প্ৰগ্ৰামটো কেনচেল হ'ব।
অ', নাই, নাই। নক'লো, দে
আহ, সেইটো আৰু নকৰিবি, ভাই।
আহ
তই চব পানী-পানী হৈ যাব
আহ
অ', হেৰি কৰবা তেনেহ'লে, মোক ফোন কৰবাচোন, গধূলি এবাৰ
আহ, কৰিম দে
মোৰ এটা কাম আছিল, তাৰমানে
আহ
এ, সেই কামটোৰ কাৰণে, অলপ ওলাই যাম বুলি ভাবিছিলোঁ। হয় যদি, আৰু দুয়াটাৰে ভাল হ'ব
আহ
তোমাকো দিম, দিয়াচোন। মোৰ হ'লে, কামটো
আহ
তেতিয়া, আৰু, আমাৰ অলপ সুবিধা হ'ব, দুয়াটাৰে এ, তোৰ মিছ নকৰিবা, কিন্তু
নকৰো দে
অ', মই ফোন কৰিব পাহৰি গ'লেও, তুমি মোক ফোন কৰবা
আহ, কৰিম
আহ এ, ফোন কৰাৰ আগতে, এটা কাম কৰবাচোন। এই, তোমাৰ যে হেৰিটো আছে, সেই, কি বুলি কয়, এই নামটোৱেই মোৰ নাহে
আহ
পাহৰিয়ে গ'লো এয়া, দে, মনত পৰিলে, কম, দিয়াচোন, মই আহ, এতিয়া কি কৰি আছা?
তোমালগ কথা পাতা, দে বোলো যাওঁ
অ', সেইটো মই আৰু কি কৰিম? আৰু, এ, এনে আছোঁ কাৰণে তোমাক ফোন কৰিলোঁ
আহ।
ৰ বিচনাত ভাল লাগে নাই একালে একালে, বোলো একবাৰ ফোনে কৰো দে তাইক।
আ, ঠিকে আছোঁ।
এ অলপ টাইমটো যাব দে।
আ।
সেইটো কাৰণে ফোন কৰিলো, এ কিবা বেয়া চেয়া পাইছা নেকি।
নাই নাই কি কথা কয়।
অ' বেয়া চে নাপাবি। অ' ম তোৰ বাহিৰে আৰু কাই আছে। তোকে আৰু ফোন চোন কৰো আৰু মই।
অ।
ফন চন কৰি আৰু কথা বাৰ্তা পাতি থাকিলি মনটো ভাল লাগে দেচোন হয় না। এ নহ'লে গটাই কিবা কিবা এ গটাই মনত ভাৱ আহি থাকে।
অহ।
সেইটোৰ কাৰণে।
আহ
সেই ভাবি আছো আৰু বোলো মইনো আজি কি কৰিম কি আৰু দুপৰীয়া বনাম এক একো মই বনোৱাই নাই অ
বনাবও ইচ্ছা নাযায়।
তাকেই টোন এ কোনবা অলপমান কিবা বনাই দিয় হ'লে ভাল আ
আহ।
বনাই বনাই খাই থাকবি ন।
নেতেই
তাকে ভাবো কোমবাই এদিন বনাই কেনে দিয়া হ'লি। নিজৰ হাতেদি আৰু কিমান বনাই খাবি হে ন।
অহ।
বেলেগৰ হাতেদিও খাব ইচ্ছা যায় কিবা।
কি খাবা।
এ ভাত চাত আৰু আঞ্জা আঞ্জা অলপ বেলেগ সোৱাদ হয় নহয় বেলেগৰ হাতেদি।
আহ।
নিজৰ হাতে দিনো আৰু কিমান খাবা।
আহ।
সেটোৰ কাৰণে। অ', তুমি আজি কি বনালা?
ক'লো দেখোন আলু ভাজি।
অ', আলু ভাজি বনাইছিলি। এ মই কিবা ভালে নাপ কমেই আলু ভাজি কিমান আলু ভাজি আৰু মই একদম ভাল নাপাওঁ আৰু আলু ভাজি খান।
অ', মই ভাল পাওঁ পা
চবজি তবজি অলপমান কিবা বনাও বুলি।
অ।
চবজিয়ে খাবৰ যে, কিমান আৰু এইবিলাক খাবাৰ অলপ মানে আজি চব্জি খাম বুলি ভাবি আছো।
আহ।
এ আৰু ঐ হেৰিত তাই ফোন কৰিছিল না তোমাক?
নাই।
অ। ফোন কৰা নাই তাই
নাই।
অ', মই আৰু ভাবছো তাই ফোন কৰা হ'লে ভাল আছিল তাইৰো বহুত দিন বহুত তাইৰ খবৰ চবৰ একো পাৱাই নাই। তাকে তো কি বা কৰছি ক'ত বা আছে তায়ো ন?
অহ।
একোৱে খবৰ চবৰ তাই আৰু নাপাই আহিছো আৰু
অহ। মই নাপাওঁ দে মকো নামাৰে
তাকে কিয় বা ফোন চোন হ'ল নকৰা তাই ন?
আহ
কেনেকুৱা মানুহ দে অ', তাই অ।
অ', নিজৰ ব্যৱহাৰৰ কাৰণে ইউজ কৰে ফোন চোন নামাৰে আগতে বৰকে মাৰচি দৰকাৰৰ কাৰণে এতিয়া নামাৰে বাই
তাকেইতো মকো নামাৰা হ'ল কিবা কিবা বেয়া পালা।